অ', কি কৰি আছা?
মই আছোঁ এনে আৰু তুমি কি কৰি আছা?
এনে আছো খবৰ ভালনে, তোমাৰ?
হয়, মোৰ খবৰ ভাল আৰু তোমাৰ কেনে খবৰ?
ভালে, ভাত চাত খালা?
নাই, নাই এতিয়া খোৱা নাই গধূলি চাহ খাই উঠিলো। তুমি খালা?
নাই, নাই, নাই। হয় ৰ'বা। তুমি ব্যস্ত আছিলা নি কি?
নাই, নাই ব্যস্ত নাই মই এনেই আছিলো বাৰু কোৱাচোন, কিয় ফোন কৰিছিলা?
হয়, মই আজি মানে তোমাৰ লগত সমাজৰ গুৰুত্বৰ বিষয়ে কিছু আলোচনা কৰিব ওলাইছিলো।
হয় পাৰি। এই বিষয়ে আলোচনা কৰিব পাৰি। যিহেতু মানে সমাজে আমাৰ জীৱনত গুৰুত্ব ভূমিকা মানে লয়। সেয়েহে এই বিষয়ে আলচনা কৰিব পাৰি।
হয়, সমাজৰ মানুহৰ জীৱনৰ এক অপৰিজয় অংশ মানুহ সমাজৰ অবিৱহনে সুস্থ আৰু অসম্পূৰ্ণ জীৱনত যাপন কৰিব নোৱাৰি, হয়নে?
হয়, ঠিকেই কৈছে বানে সমাজ নোহোৱাকৈ মানে আমি জীৱন যাপন কৰিবই নোৱাৰো। মানে উ'ম সমাজ মানে আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিছে, অংশ হৈ পৰিছে মানে আমি আমাক মানুহক সামাজিক প্ৰাণী বুলিয়ে কব পাৰিম।
হয় তুমি একদম ঠিকে কৈছা সমাজ এখন কেৱল ব্য্ক্তি সমষ্টিয়ে নহয় ইয়াৰ আঁৰত্ব থাকে কিছুমান উমহতীয়া বিশ্বাস বা সংস্কৃতি আৰু সামাজিক সম্পৰ্ক।
কি কৈছা মানে মানুহে সমাজত বাস কৰি বিভিন্নজনৰ সৈতে সম্পৰ্ক গঢ়ি তোলে আহ বা আহ বা একেলগে উন্নয়নৰ পথ পথত আগবাঢ়ে মানে মানুহে মানে একেলগে সমাজ পাতি বাস কৰি ভাল পায় তেওঁলোকে মানে বিভিন্ন জনৰ লগত একেলগে কথা পাতি তী বা বিভিন্ন বিষয়ত আলোচনা কৰি বা বিভিন্ন বিষয়ত মানে পথ বিষয়ে মানে এনেকে মানে মানে কথা আলোচনা কৰি মানে ভাল পায় তেওঁলোকে মানে সেয়েহে তেওঁলোকক মানে সামাজিক প্ৰাণী বুলিও কোৱা হয়।
হয় তুমি ঠিকে কৈছা সমাজ হৈছে এক ঠাই বাস কৰা বা এক কি উদ্দেশ্য আৰু নিয়ম নীতি মা নি চলা লোকসভা সমষ্টি, হয়নে?
হয় ঠিকেই কৈছা মানে আমি সমাজৰ পৰা বহুত নতুন নতুন কথা আয়ত্ত কৰিব পাৰো।
হয় তুমি একদম ঠিকে কৈছা আৰু বিপদৰ সময়ত সমাজে আমাক ৰক্ষা কৰে বা প্ৰাকৃতিক দুৰ্যোগ বা অসুখ বা দুখ দুখত যোৱা চুবুৰীয়া বন্ধু বান্ধৱীয়ে আগবাঢ়ি আহে।
হয় ঠিকেই কৈছা মানে সমাজ আহ সমাজ যদি নাথাকে মানে আমি মানে মানে কিছুমান ক্ষেত্ৰত পিছ পৰি শিকিম কাৰণ আমাক যেতিয়া আমাৰ কিবা দুৰ্যোগ ঘটিব আহ মানে বা আমি কিবা আহ আমি সহায় কৰে আহ মানে উ আমি সমাজৰ পৰা আগতে লাভ কৰিম বা আমাৰ ওচৰ চুবুৰীয়াত যোনে বাস কৰি আছে মানে একোটা অঞ্চলত একেলগে বাস কৰা কৰে তে একেলগে সমাজ বুলি কোৱা হয়।
হয় তুমি ঠিকে কৈছা সমাজৰ গুৰুত্ব দান তোমাৰ ধৰা খেতিয়ক ধান হোৱাৰ আহ ধান ৱে শিক্ষকে পঢ়াই চিকিৎসাই চিকিৎসা কৰে সকলোৱে নিজৰ কাম কৰিলে সমাজ চলে আৰু তোমাৰ চুৰি হিংসা বন্ধ কৰিবলৈ সমাজত নিয়ম কানুন আছে বেয়া কাম কৰিলে মানুহে লাজ পায় শান্তিত শান্তি শাস্তি পায়, হয়নে?
হয় ঠিকেই কৈছা আৰু মানে সমাজে ব্য়ক্তিৰ মানে ব্য়ক্তিগত জীৱনতো বহুতেই প্ৰভাৱ পেলায় যেনে মানে সমাজে ব্য়ক্তি শিক্ষা সংস্কাৰ নৈতিকতা আৰু দায়িত্ববোৰ শিকাই এজন ব্ক্তিৰ চৰিত্ৰৰ কথা মানে সমাজৰ গুৰুত্ব গুৰুপূৰ্ণ ভূমিকা থাকে মানে আমাক আহ সমাজে শি শিকাই যে আমি ডাঙৰ কেনেকৈ ভাল আচৰণ কৰিব লাগ, সৰুক কেনেকৈ মৰম কৰিব লাগে ভাল নৈতিকতা বা ভাল মূল্যবোধ আমাক মানে সকলোবোৰ মানে সমাজে সমাজৰ পৰা শিকিব পাৰিছো মানে আমি আমি কিবা যদি ভুল কৰো বা কিবা শাস্তি লব লগগীয়া কাম কৰো এই সমাজে আমাক শাস্তি দিয়ে আমাৰ ভুলটো উধৰাই দিয়া।
ঠিক কৈছে সমাজে কেতিয়াও অষ্টিবিয় নহয় ই পৰিৱৰ্তনশীন আদি সমাজৰ পৰা আৰম্ভ কৰি বৰ্তমান আধুনিক আৰু বিজ্ঞান প্ৰযুক্তি নিাণ সমাজলৈ ই বহু পৰিমমানে মাজেৰে গতি কৰি ছে
হয় ঠিকেই কৈছা আৰু মানে এই পৰিয়াল আৰু সমাজৰ মাজত ম এটা সম্পৰ্ক আছে যেনে পৰিয়াল হৈছে সমাজৰ এটা ক্ষুদ্ৰ একক। অ', মানে বহু পৰিয়াল মৃ এখন সমাজ গঠন হয় মানে আমি উম মানে বহু কেইখন পৰিয়াল মিলি পিনে এখন সমাজ গঠন হয় মানে উম ভাবি ল আমি একোটা অঞ্চলৰত মানে মানে এটা অঞ্চলত মানে বহুক এখন পৰিয়াল আছে সেই পৰিয়াল পিনে মানে আমাৰ একোখন সমাজ গঠন হয়। এ মানে এই আ হয় কোৱা?
হয় তুমি একদম ঠিকে কৈছা সমাজ নহলে আমাৰ একো নহয় বা আমাৰ বিপদ আজাৰ হলে আমাক সমাজে লাগে বা তোমাৰ কিবা কাজ হলে বা কিবা হলে আমাক সমাজে লাগে সমাজ একো নহয়।
হয় ঠিকেই কৈছা মানে তুমি আমি যদি ঘৰত কিবা এটা কাজ পাতিব খোজো তেন্তে আমাক মানে মানে সমাজৰ মানুহ বিলাকে আহি মানে সহায় কৰি দিয়ে।
হয় সমাজ নহলে আমাৰ মানে একো নাই আমাক সমাজ লাগিব যি ধৰণৰ কাৰ্য হলেও বা কিবা বিপদ পৰিলে ধৰা আমাক মানে সমাজে লাগিব।
হয় ঠিকে কৈছ আৰু মানে সমাজিক শিক্ষাৰ মানে ওপৰতো বহুত বহুখিনি প্ৰভাৱ পেলাই যেনে অ', মহাবিদ্য়ালয়, বিদ্য়ালয, ় বিশ্ববিদ্যয়ালয় আদি মানে সমাজৰ উন্নয়নৰ ক্ষেত্ৰত মানে বহুখিনি প্ৰভাৱ পেলায়। মানে অ', মানে গ্ৰন্থাকাৰ মানে এই মানে এটা সমাজৰ ভিতৰত ধৰে ন। এইবোৰে আমাক মানে বিভিন্ন ধৰণৰ উন্নয়নৰ পথ দেখুৱাই দিয়ে আহ বা এই এই সমাজৰ পৰা আমি এইবোৰৰ মহত্বটো বুজি পাও।
হয় তুমি একদম ঠিক আছ সমাজ মানে কেৱল মানুহৰ ভিৰে নহয় ই হৈছে নিয়ম, মূল্যবোধ আৰু সম্পৰ্কীয় ভাৱে বান্ধিখোৱা এক জীৱন্ত ব্যয়ৱস্থা। থা।
হয় ঠিকেই কৈছা আৰু মানে সমাজে মানুহক বহুত ধৰণৰ মূল্যবোধ শিকায় মানে মূল্যবোধ মানে বিভিন্ন ধৰণৰ অ', মানে সুসংস্কাৰ যেনে সততা, শৃংখলা, সহযোগিতা, সহানুভূতি আৰু পাৰস্পৰিক সন্মানৰ দ মূল্যবোৰ শিকাই মানে ডাঙৰক মই যিহেতু সকলো ডাঙৰক কেনেকৈ সহায় কৰিব লাগে সন্মান কৰিব লাগে বা সহায় কৰিব লাগে সৰুক কেনেকৈ মৰম আদৰ কৰিব লাগে এইবোৰ মানে আমাক সমাজে শিকায় আমি সমাজৰ পৰাই শিকো মানে কোনোবা এটা ব্যক্তিয়ে মানে ডাঙৰৰ লগত ভাল আচৰণ কৰি আছে আমি আমি দেখা পালোঁ আমি মানে সেইটোৱে আৰু সৰু ল'ৰা ছোৱালী ডাঙৰ ডাঙৰে যি কৰে সেয়ে অনুকৰৰণ কৰে ন সেয়হে আমি মানে এই সমাজৰ আগত মানে এটা ভাল মানে ভাল ব্ৱহাৰ কৰিব লাগে তেতিয়াহে আমাৰ পৰাও মানে বহুতে নতুনত্ব পাব বা আমিও তেওঁলোকৰ পৰা বহুত নতুনত্ব পাম মানে ভাল কথাবোৰ শিকিব পাৰিম।
হয় তুমি একদম ঠিকে কৈছা আৰু সমাজৰ সমস্যা আজিৰ সম সমাজত বহুতো সমস্যা যেনে ধ ধৰণৰ জাতি, ভেদ নাৰী নিৰ্যাতন, নিবনুৱা সমস্যা, ড্ৰাগছৰ প্ৰচলন, আদিয়ে সমাজক দুৰ্বল কৰিছে আৰু বা তোমাৰ মোবাইল ফোনৰ বাবে মানুহৰ ওচৰত মানুহক পাহৰিয়ে গই
হয় ঠিকে কৈছা মানে তুমি যিবোৰ কৰা নাৰী মানে নিৰ্যাতন হওক আহ মানে নাৰী প্ৰথা বা জাতি ভেদ প্ৰথা এইবোৰে মানে আমাক মানে অলপমান অ', মানে আমাৰ সমাজখনক অলপমান দূষিত কৰিছে মানে আমাৰ যিবোৰ নিৰ্যাতন হওক বা জাতি ভেদ প্ৰথা মানে আমাক ভগৱানৰ এইটো সৃষ্টি ন আমি গোটেইবোৰ মানুহ মানে এই আমি মানুহ বোলেহে মানে এই সমাজৰ দ্বাৰা উম, এইটো সটা জাতি বনাই লৈছো আমি মানে এই সমাজখনে কেতিয়াও মানে এই উম, এইটো জাতিহীন হয় মানে নিজ হয় এইটো জাতি উচ্চ ইত্যাদি নিম্ন আহ মানে এনেকুৱা কথাবোৰ কৈ কিনে মানে কোনো জাতিকে মানে বেয়া অনুভৱ কৰাব নালাগে আমি মানে সকলো জাতিকে একে উম। একে মানে একে দৃষ্টিৰে চাব লাগে। বা অহ', পুৰুষ মহিলা সকলোকে একে দৃষ্টিত চাব লাগে আৰু মানে দেখা যায় যে আজিকালি সমাজতো মানে উম, আজিকালিটো নাৰী শিক্ষাতো বহুতেই আগবাঢ়িছে কিন্তু আগৰ সমাজত মানে নাৰী শি ক্ষা মানে বেছি নাছিল। প্ৰচলন নাছিল। নাৰীক মানে ঘৰতে দবাই ৰখা মানে উম, ৰখা হৈছিল বা তেওঁলোকক পঢ়িবলৈ যোৱা দিয়া নহৈছিল। কিন্তু আজিকালি উম, পুৰুষতকৈ নাৰী বহু ক্ষেত্ৰতে আগবঢ়া আমাৰ এই সমাজত মানে উম এই সমাজৰ আজিকালি নাৰীক মানে বহু প্ৰকাৰে আকোৱালি লৈছে।
হয়, তুমি একদম ঠিকেই কৈছা। সমাজখন সুন্দৰ কৰাৰ দায়িত্ব আমাৰ সকলোৰে যেনে ধৰা, তোমাৰ সৰুৰ পৰা ডাঙৰক সন্মান কৰা বা দুখীয়াক সহায় কৰা বা পৰিৱেশ পৰিষ্কাৰ ৰখা, অন্যান্য দেখিলে মাত মতা বা নিজৰ সংস্কৃতি ৰক্ষা কৰা আগতে আনৰ ধৰ্মকো সন্মান কৰিব লাগে।
হয় ঠিকেই কৈছো, আৰু লগতে তুমি যিবোৰ ক তাৰ লগতে মানে এই সামাজিক ঐক্যটোৰো বহুত প্ৰয়োজনীয়। মানে আমি যিহেতু সামাজিক প্ৰাণী বা একেলগে সমাজ পাতি বাস কৰি আছো, যদি আমাৰ - আমাৰ মাজত যদি সামাজিক ঐক্য মানে সম্প্ৰীতি, মিলা প্ৰীতি বা আদৰ সাদৰ যদি বুজা বুজি নাথাকে তেন্তে মানে সদায় হাই কাজিয়া, হাই উল্লাস মানে এইবোৰে হৈ থাকিব। কিন্তু যদি আমাৰ মাজত বুজা বুজি, সম্প্ৰীতি, মৰম ভাৱ থাকে তেন্তে আমি আহ, প্ৰত্যেক দিনতে মানে এটা উৎসৱৰ নিচিনা মানে পালন কৰিব পাৰিম মানে সকলো মুখে এটা হাঁহি থাকিব, বিলিঙি, হাঁহি বিলিঙি থাকিব। মানে কোনো মানে দু দুখী নহয়, মানে আমাৰ সকলো আমাৰ সমাজ মানে আমাৰ সুখ দুখত মানে সহায় কৰিব। কিন্তু যদি আমি মানে এই এই বুজাবুজি সম্প্ৰীতি এইবোৰ নাথাকে তেন্তে মানে আমাৰ সমাজতো খালি মানে হাই কাজিয়া হৈ থাকিব, মানে তাৰ ফলত মানে বহুতে সংঘাত জন্মিব পাৰে।
তুমি একদম ঠিকে কৈছা। আমি আমাৰ ওচৰীয়া চুবুৰীয়া সকলৰ লগত বা আমাৰ সমাজৰ লগত আমি মানে ভালকৈ থাকিব লাগিব, হাই কাজিয়া কেতিয়াও কৰিব নালাগে। সিহঁতৰ লগত বুজা বুজি কৰি থাকিব পাৰে, তুমি একদম ঠিকেই কৈছা কথাবিলাক।
আৰু মানে এই অম - অম সমাজে মানে সংস্কৃতিও সংৰক্ষণ কৰিছে মানে, যেনেকে সমাজে আমাৰ উম, মানে সংস্কৃতি, ভাষা, পৰম্পৰা আদিবোৰ বাচাই ৰাখি পিনে আমাৰ যিবোৰ নতুন প্ৰজন্ম আছে বা আহিবলগীয়া প্ৰজন্ম আছে তেওঁলোকলৈ বাচাই ৰাখি তাৰ পিছত মানে আমাৰ য যিবোৰ নতুন প্ৰজন্ম আছে তেওঁলোকে মানে গম পাইছে যে আমাৰ ভাষা কি, আমাৰ সংস্কৃতি কি, আমাৰ পৰম্পৰা কি, আমাৰ অহ ', কোনবোৰ ঐতিহ্য পৰম্পৰা এইবোৰ গম পাইছে।
হয়, তুমি একদম ঠিকেই কৈছা। অসমীয়া সমাজত অতিথি পৰা নে বুলি আলহী দেৱত বুলি আমি বিশ্বাস কৰো। নামঘৰ, মছজিদ, গিৰ্জা সকলো ধৰ্মৰ মানুহ ইয়াত মিলি জুলি থাকে আৰু গাৱৰ ৰাইজ একেলগে পথাৰত কাম কৰে, হয়নে? বা ভ ভোজ ভাত খাই।
ঠিকেই কৈছা, আৰু মানে উম, আমাৰ অসমীয়া সমাজৰ বিশেষত্ব হৈছে যে ইয়াত বিভিন্ন ধৰণৰ জাতি, জনগোষ্ঠী, ভাষা আৰু সংস্কৃতিৰ মানে লোকে একেলগে বাস কৰে। আমাৰ সমাজখনত মানে দেখা যে বড়ো, কছাৰী, লাৰুং, ৰাভা, কাৰ্বি বিভিন্ন জা জনগোষ্ঠীৰ লোকে মানে একেলগে বাস কৰে। অহ', মানে তেওঁলোকে এই আজিলৈ মানে জাতিভেদ কথাটো বাদ দি পিনে মানে এতিয়ালৈকে মানে, উম, আমাৰ অহ ', এটা অসমীয়া অসমীয়া অহ ', মানে সমাজ পাতি লৈ পিনে অহ ', মিলা প্ৰীতি বা সম্প্ৰীতি বা ভাল বুজি তেওঁ যেতিয়া বাস কৰি আহিছে।
হয়, তুমি একদম ঠিকেই কৈছা। সমাজ এখন নদীৰ দৰে, ব্যক্তি হৈছে পানীৰ টোপাল আৰু টোপাল লগত হলে নদী বৈ আহে, সেইদৰে আমি সকলো মিলি থাকিব লাগিব ইজনে সিজনক সহায় কৰিহে। তাৰপিছ যেতিয়া আমাৰ সমাজ আগবাঢ়িব।
হয়, একদম ঠিকেই কৈছা। হয় কোৱা।
সেয়ে, আৰু সুস্থ সমাজে সুস্থ দেশ গঢ়িব পাৰে, সেয়েহে কবিয়ে কৈছে যে, দহৰ লগত যি যায় সিয়েই জীৱন পায়।
হয়, ঠিকেই কৈছা। বাৰু দিয়া হলে, আজি যে ইমানতে আৰু তোমাল লগত কথা পাতি ভাল লাগিল। আকৌ একবাৰ লগ
অহ', - অহ', দিয়া তোমাৰ লগতো ক কথা পাতি বহুত ভাল লাগিল, ধন্যবাদ।
বিদায়
উম।